কি কৰি আছা
মই এনেই আছো ৰবা তুমি
মই অলপ বাহিৰত ঘূৰিবলৈ আহিছিলো ভাত চাত খালানে
হয় হয় খালো তুমি খালা নে
অ মই খোৱা নাই বাৰু অলপ পিছেকে এই খাম বুলি ভাবিছিলো আজি এনে কৰ'বাত ফুৰিব গৈছানে
আজি তেনেকুৱা যাবতো মন আছিল কিন্তু ঘৰৰ পৰা ওলাই ওলাবই ৰবা এই বৰষুণত
এনে কৰ'বাত ফুৰিব যাম বুলি ভাবিছা নেকি
এতিয়া আৰু ক'ত যাবা এতিয়া নিউজত চাই আছো চবফালে বানপানী হৈ গৈছে হাতীগাঁও বানপানী তাৰপিছত বশিষ্ট যাম বুলি ভাবিছো বশিষ্টতো পানী
হয় হয় এইটোতো হয়
ক'ত যাম এতিয়া
তোমাৰ মানে বিয়ে অ অ অ সেইটোতো হয় মই অলপ ওলাই আহিছিলোঁ বাৰু এতিয়া বৰষুণ আমাৰ পানে বিৰাট কমিছে তোমাৰ পিনে বৰষুণ দিছে নে
কলা হৈ আছে কলা
হয় নেকি অ অ দিব চাগে বৰ
আৰু বৰষুণ দিব মানে অলপমান ৰ'দ দিছিল তাৰ পিছত মই গা পা গা ধুই কেনে কাপোৰ কেইটা চাদৰ ওপৰত দি আহিলো তাৰপিছত এতিয়া আৰু আনিবই লাগিব যেন পাইছো কাপোৰ
হয় নেকি
অলপমান ৰ'দ দিছিল মানে ক্লিয়াৰ কৰিছিল অলপমান গল এতিয়া
অ' অ' আ আমাৰ পানেতো কলা পৰি আছে ঠাণ্ডা-ঠাণ্ডা হৈ আছে এনেকুৱাই বতৰটো ভাল পাওঁ মই বেছি গৰম দিলে মানে, ভাল নালাগে
উম' আজি আ-আজি আজি মই এই বৰষুণ দিয়ে চকৰ টোপনিয়ে ভঙা নাই ডাইৰেক্ট দহটা চাৰে দহটাত গম পাইছো ডাইৰেক্ট
হয় নেকি? এই ৰাতিপুৱা যি বৰষুণ আমাৰ পানেই ন ক'বা এনেকুৱা বৰষুণ দিছিলে।
ঘৰৰ চবে মানুহ চব মানুহে চায়ে ডছটাত অ'।
অ', হয় নেকি? এ, এনেকুৱা বৰষুণ দিলে মানে কেনেকা একো কৰিব মন নাযায় আৰু শিৱসাগৰ পানে এনুকোৱা পানী হৈছে। তোমাৰ মই নিউজত চালোঁ এই বা ঘৰৰ মানে এইটো ওপৰৰ যি চাট থাকে
উম, উম।
তাতে উঠি মানুহ বহি আছে পুৰা তল ঘৰটো পুৰা ডুবি গৈছে পানীত।
ব্ৰহ্মপুত্ৰৰ পানী পোৰা সো-সোমাই গৈছে।
মাথৰি মাথুৰি ভাঙিকে পানী আহিছে বোলে এই বাপৰে বাপ গৰুচ ছাগলী তোমাৰ হাঁহ, মুৰ্গী চব বাহাই লৈ গৈছে।
তেওঁলোকৰ কাৰণে বেয়া লাগে গৰু, ছাগল তেওঁলোকে একো ক'ব নোৱাৰে বেচেৰা।
অ', কৈ আছিলি নিউজত এ, আজিলৈকে ইমান বছৰলৈকে এনেকুৱা বান পানী হোৱা নাছিলে আজি এনেকুৱাকে মাথৰি ভাঙিকে আমাৰ ঘৰ চোতাল ডুবি গ'ল আমি কি কৰিম?
এ, নিউচত এনে কয় নিউচ নিউচত এনে কয় প্ৰত্যেক বছৰে চোন হৈয়ে থাকে। এ, তেনেকুৱা তুমি নিজে কোৱাচোন নিউচত এনে কয় বহুত দিন পিছ তত হ'ল বুলি প্ৰত্যেক বছৰে ছোন হয় এইটো অসমৰ জন্ম কটা দায়িয়াই হয়। মানে অ-অ-অসম যেতিয়াৰ পৰা সৃষ্টি হৈছে তেতিয়াৰ পৰা চলিয়ে আছে এইটো।
সিহঁতে বা এনেকুৱা বানপানী হোৱা জেগাত কিয় বা থাকে মই সেইটো বুজি নাপাওঁ। সমস্যাটো চবৰ থাকে।
কিছুমান দৰিদ্ৰ মানুহ থাকে ন তেওঁলোকে মানে বৰাশ খহনীয়া জেগাখিনিত থাকে।
আৰু তোমাৰ দৰিদ্ৰ মানুহ তাতে থাকে ন' তাৰ পিছে এনেকুৱা বানপানী হয়। ক'বই নোৱাৰি আৰু ইমান বেয়া লাগে। তাৰ পিছে সিহঁতক দেখা পাইগে আৰু সেয়া তুমি জানাই চা চাগে আ, কিছুমানে আকৌ ব্ৰহ্মপুত্ৰৰ কাষত বহে। আৰু যেতিয়া বানপানী বাঢ়ি যায় সিহঁতে উঠিকে তোমাৰ আ, ৰাস্তাত আহি যায়।
এতিয়াতো ব্ৰহ্মপুত্ৰ নাইয়ে ব্ৰহ্মপুত্ৰ মানে একদম ফ্লাটেদি ভৰ্তি। কালি গৈছিলোঁ বাপৰে বাপ দেখা পাই ভয়ে লাগে। উ, উ, আ- ফেঞ্চি বাজাৰ ফালে গৈছিলোঁ তাতে দেখিলোঁ লাল লাল লাল লাচিত ঘাটত দেখিলোঁ বাপৰে বা পানীয়ে পানী।
হয় হয় এতিয়া বানপানী পুৰা বাঢ়ি গৈছে তোমাৰ। ঠিকে ক'লা মই, হয় নিকি এই যোৱাকালি অ', যোৱা সেইদিনা মই লাচিত ঘাট গৈছিলোঁ তোমাৰ বেছি দিন হোৱা নাই ৰ'বা। আ, যোৱা চানদে গৈছিলোঁ লাচিত ঘাট আছিলে। তিয়া তাতে লাচিত ঘাটত জাই কেই ফ ফটো চটো তুলি আনিছিলোঁ। এতিয়া ডুবি গ'ল নেকি?
আজি যাই চাবাচোন মইতো কালি যাই চা চাই আহিছোঁ আজিত ত' আৰু বৰষুণ দিছে।
আজিতো আৰু লাচিত ঘাটৰ উপৰি উপৰি আহি গৈছে একবাৰেই হৈছিলে তোমাৰ ফেঞ্চি বাজাৰত পানী সোমাইছিলে ব্ৰহ্মপুত্ৰৰ।
উম উম, আজিও কিজানি সোমাইছে মোৰ দাওট।
নোসোমাই নেকি পটককে নোসোমাই বহুত যেতিয়া বৰষুণ হয় চাৰিও পানে দি পানী মানে ব্ৰহ্মপুত্ৰৰ বাঢ়ি উঠে।
উম, ব্ৰহ্মপুত্ৰৰ এটা লেভেল থাকে এই এইটো লেভেলৰ পানী আপ হলে মানে ফেঞ্চি বজাৰত সোমাবই।
অ', তুমি দেখা পাইছানে ফেঞ্চি বজাৰত পানী সোমোৱা কেতিয়াবা?
অ'।
কেতিয়া দেখা পাইছিলা এই
হ'ল মই বহুত দিনে হ'ল।
ব্ৰহ্মপুত্ৰৰ পানী সোমোৱাই দেখা পাইছিলা?
হয়, হয়, হয়।
অ', মই একেবাৰে দেখা মই বহুত বছৰ আগতে দেখা পাইছিলো। তোমাৰ দু হেজাৰ দু হেজাৰ বাৰ ন তেৰ দেখা পাইছিলোঁ কিন্তু এনেকুৱা পানী বাপৰে বাপ ব্ৰহ্মপুত্ৰ পানী
মানে মই খালি বুজি পাও যে মই দেখা পাইছো কিন্তু মই ইমান গ মানে ইয়াতো নাছিলো মানে মাত মাথা ইমান নাছিল ন' মোৰ তেতিয়া।
অঁ', অঁ '।
মানে মনত আছে এই পানী দেখা পাইছিলোঁ বুলি।
হয়, হয়, সৰুতে দেখা পাইছ চিলা চাগে মই সৰুতে দেখা পাইছিলো আজি চিকি দহ বছৰ আগতে দেখা পালো যে এনেকুৱা পানী হৈছিল বা বাপ ৰে বাপ নকবা বা তাৰ পিছে এতিয়ালৈকে
এতিয়াতো ইমান নহ হয়, হয়, এতিয়াতো নহয় তেনেকুৱা।
নাই নাই নহয় এতিয়াতো বহুতে উন্নতি হৈছে ক'ব লাগিলে।
হয়, হয়। তাৰ পিছে এতিয়াতো এনেকুৱা আহ দেখা দেখিবলৈ এনেকুৱা নাপায় বাৰু।
নাই, নাই।
তাৰ পিছে এতিয়াতো বেলেগ বেলেগ জেগাতে বৰষুণৰ এনেকুৱা সমস্যা বোৰ দেখিবলৈ পোৱা গৈ আছে।
উম, মাজুলী মাজুলী শিৱসাগৰ মাজুলীতো ক'বই নালাগে।
এ শিৱসাগৰৰ পানী বহুত। এইযে আজি মানে শিৱসাগৰৰ ৰাতিপুৱা
আজি এই বৰষুণৰ কাৰণে বহুত কেইখন মানে আপাৰ আছামৰ ট্ৰেন নিয়া হৈছে মই নিউজত অলপ আগত পালোঁ।
হয় হয় তোমাৰ এইটো তেজপুৰ নগাঁও চাইডে বানপানী নহয় আকৌ জানানে এইটো আপাৰ আছাম পৰে ন সেইটো চাইডে তোমাৰ বান পানী নহয় তোমাৰ সেয়া চাইডে বানপানী হয়।
লামডিং।
উম, উম, তোমাৰ ডিমাপুৰ চাইদেও বানপানী ইমান নহয় হোৱাতো হয়, কিন্তু ইমান নহয়।
হয়, হয়।
আপাৰ আছাম পিনে ইমান বানপানী নহয় তোমাৰ। আৰু তাৰ পিছে এতিয়াতো গুৱাহাটীতে বহুত বানপানী
বহুত এইটো কাৰণে বহুত ট্ৰেইন কেনচেল কৰি দিছে আজি
হয় নেকি আৰু এতিয়া বহুত সেইটোও হৈ আছে তোমাৰ এইটো এতিয়া, নতুনকে এইটো তেগ হৈ আছিল নহয় তোমাৰ, দিল্লীত। অ, তাৰপিছত তাতে যোৱা নাই নেকি তুমি? হা, দিল্লীত যে তোমাৰ আহ, এইটো যে মন্ত্ৰী শিক্ষামন্ত্ৰী চেঞ্জ, কৰিবৰ কাৰণে আন্দোলন হৈ আছিলে।
চাইছিলো, চাইছিলো এনে নিউজত চাইছিলো, মই নিউজ আৰু এটা পাইছোঁ এই, আহ,
অ, যন্ত্ৰ মন্ত্ৰ বুলি জাগাত বিলে, আন্দোলন যে হৈ আছে শি শিক্ষামন্ত্ৰী অ, সলোৱাৰ কাৰণে। ডাঙৰকে, তাতে তুমি তাতে তুমি যোৱা নাই নেকি?
যন্ত্ৰৰ-মন্তৰত যোৱা নাই ৰ'বা, তাজমহলতে গৈছো যন্তৰ মন্তৰ তোৰ মনত আছে কোনটো বস্তু, গীতাৰ টাইপ বস্তু এটা ন
নহয় নহয়, এইটো আন্দোলন হোৱা জেগাৰ নাম হয়, মানে আন্দোলন হৈ আছে তাতে
যন্তৰ-যন্তৰ মন্তৰ বুলি কিবা এটা কিন্তু, ফেমাচ প্লেচো আছে তাতে।
সেইটো গম নাপাওঁ, কিন্তু তাতে আন্দোলন হৈ আছে, তোমাৰ তাতে এ, বিধানস তাতে ডাঙৰ তো, আছে নহয়।
হয়।
তাৰে তাৰে বাহিৰত মানে ডাঙৰ আন্দোলন হৈ আছে, আজি বহুত ষ্টুডেণ্টবোৰ তাতে যাইকৈ মানে আন্দোলন কৰি আছে। তোমাৰ আজিকালি নিটছৰ পেপাৰ বহুত লিক হোৱাৰ কাৰণে।
হয়, হয়, হয়।
তাৰে কাৰণে তাতে যাইকে, আন্দোলন কৰি আছে বহুত ষ্টুডেন্ট বোৰে।
এই এইটো এইটো চাব লাগে, চৰকাৰে শিক্ষক- শিক্ষামন্ত্ৰী এইটো চাব লাগে মানে, এইটো চিনটো কিয় ক্ৰিয়েট কৰিব দিয়ে মানে। এই আন্দোলনতটো কৰিব কিয় বাধ্য কৰে, তেওঁলোকে আগৰ পৰাই সতৰ্ক থাকিব লাগে, এইবিলাক কামত
অ, সেইটোতো হয় বাৰু, আগৰ পৰা সতৰ্ক থাকিব লাগে কিন্তু এতিয়া কিবা আৰু ইহঁতে এতিয়ালৈকে মানে চৰকাৰে এতিয়ালৈকে একো মানে, সিহঁতৰ কথা
এইবাৰ
এ, নহয়, নহ নিটৰ একজামটো তোমাৰ ৰিকোৱেৰ হ'লে, তোমাৰ নিটৰ একজাম-চেকজাম হ'লে। আৰু যোনটো আন্দোলন হৈ আছে, তুমি গম পোৱা, গম পোৱা নাই ইমান
নহয়, নহয়, নহয়, নিটৰ পেপাৰটোত হৈছে নীটৰ পেপাৰ বোলে, কেনচেল কৰি দিছে, মানে এ, কে মানে লিক হোৱাৰ কাৰণে।
নহয়, তোমাৰ আকৌ হৈ গ'ল দেখোন, কেনচেল হোৱাৰ পিছতো, একজামো হৈ গ'ল দেখোন। আকৌ, গম অ' হৈ গ'ল দেখোন, তাৰপিছত তোমাৰ এতিয়া যি, যিহেতু সত্তৰটা মান অ, পেপাৰবোৰ লিক হৈ আছিলে, তাৰ বিষয়ে তোমাৰ অ, এইটোতো তোমাৰ শিক্ষ ক্ষা, মন্ত্ৰীয়ে চাব লাগে ন, পেপাৰবোৰ লিক কিয় হৈ আছে। যে, কিহৰ কাৰণে, সেইটো ভালকে নোচোৱাৰ উম, তেওঁলোকৰ দায়িত্বটো অ, নোহো, ভালকে নোচোৱাৰ কাৰণে মানে বেলেগক বেলেগক তোমাৰ শিক্ষামন্ত্ৰী বনাবলৈ, এইটোয়ে যে
চ'ব কামতে পইছা, আজিকালি মানে দুৰ্নীতিৰ সীমা, নোহোৱা হৈছে। চ'ব কামতে পইচা। পইচা হলে মানে তুমি চব বস্তু প পোৱা যি লাগে তোমাৰ পঢ়া শুনাও দৰকাৰ নাই।
এতিয়া ৱাংচুক বাংডো বুলি চিনি পোৱা নে ৱাংচুক বাাংডো নে ৱাংচুখ।
গম পাওঁ।
সেই সিয়াক শিক্ষামন্ত্ৰী বনাম বুলি কৈছে নহয় সি বুকহৰ্তাল কৰি আছিলে। তাৰ পিছত পুলিচে উঠাই লৈ গ'লে।
কোনবা এটা ফিল্মত আছিল ৰ'বা থ্ৰী ইডিয়টছত আছিল চাগে।
অ' সেইটোৱে মানে তে যিটো চাইনষ্টিক চাইন্টিষ্ট আছিল নহয়। তেওঁৰে অ' তেওঁৰে, মানে সেইটো কৰিবৰ কাৰণে।
উম।
সেইয়াতো কৰিবই লাগিল ন আমাৰ শিক্ষামন্ত্ৰীটো সলাবই লাগিল যিহেতু। ত' আমাৰ নীটচৰ পেপাৰ তাৰপিছত তোমাৰ বহুত ধৰণৰ এছ এছ চি।
ভোক আৰ্তা ভোক হাৰতাল কৰাটো মই ভাবোঁ যে তেওঁকেই বনাব লাগে।
হয়।
বিনা পেটে মানে খোৱাটো এইটো আমাৰ কাৰণেতো কৰি আছে ন?
অ', এইটোতো হয়। বিনা পেটে, তাৰপিছত এতিয়া তেওঁক পুলিচে উঠাই লৈ গ'ল। তেওঁক এতিয়া পুলিচে উঠাই লৈ গ'ল। এতিয়া তাৰ কাৰণে হৰতালটো চলি আছে, কিন্তু কিবা হ'ব এতিয়াৰ বর্ত বৰ্তমান, একো গম নাপাওঁ।
পুুলিচে কিয় উঠাই লৈ গ'ল?
কিয় বা উঠাই লৈ গ'ল, এতিয়া আন্দোলন চলাৰ কাৰণে উঠাই লৈ গ'ল। এতিয়া চাব কি কেনেকুৱা কিবা হ'ব আৰু তেই কিবা
ৰাইজেটো মানি নল'ব ন পুলিচ আৰু কি? ৰাইজ মানে হয়। মানুহ যদি বেছি থাকে পুলিচে তাতে কি কৰিব?
সেইটোও হয়। চাওঁ আৰু কিবা হ'ব। দিয়া, ঠিক আছে দিয়া আহ। অ' দিয়া ঠিক আছে।
ৰাখিছোঁ।